অ' কোৱা।
কোৱা।
কোৱা তুমি কোৱা, খবৰ পাতি কেনে তোমাৰ?
ভালে, ভালে। তোমালোকৰ, তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মোৰ মা, দুটা ভাইটি আৰু পাপা। তোমাৰ?
অঁ, মোৰ মা, ভাইটি, পাপা।
অ', আচ্ছা, ঠিকে, বাকী আৰু এইকেইদিন তোমালোকৰ ফালে বহুত, বহুত বৰষুণ দি আছে নেকি?
অ', বৰষুণ দেখিবই নাইচোন, আজিহে ৰাতিপুৱাৰ পৰা পুৰা দি আছিলে। চলি আছিলে, তাৰ পিছত এতিয়া নিদিয়া হ'ল।
অ' ক'ত।
এতিয়া পুৰা ৰ'দ, এইকেইদিনো পুৰা ৰ'দেই চলি আছে।
তোমালোকৰ চালে বোলে কিবা ফালে বহুত মানে, বানপানী হৈছে বোলে মোক শুনা পাইছিলোঁ। বানপানী হৈছে নেকি, তোমালোকৰ ফালে?
বানপানী মানে তেনেক এই ইমান ডাঙৰ নহয়, কিন্তু হয় আৰু সৰু-সুৰা এই আঁঠুলৈকে পৰা বানপানী।
অ', নাই মানে এই শুনা পাইছোঁ মানে, কৰ'বা তোমালোকৰ এই ডিষ্ট্ৰিকতে বোলে, অৰুণাচলৰ বানপানী এৰি দিল তোমালোকৰ ডিষ্ট্ৰিকতে পৰে বোলে।
আজি নেকি?
আজি নহয়, কেইদিনমান আগত মই নিউজত চাইছিলো মানে।
অ', গম নাপাওঁ, আজিহে বোলে বান্দৰ -বান্দৰদেয়া চিনি পোৱা?
অ', নাম শুনা নাই কিন্তু।
অ', মানে সেইটোত পাহাৰৰ ওচৰৰে ৰাস্তা যে, তাত মানে পাহাৰ খহিছে বোলে বৰষুণৰ হেৰিত।
অ', আচ্ছা, পানী হ'ব মানে বৰষুণ দিনত গৰা খহনীয়া, তাৰপিছত এইবোৰ পাহাৰৰ পৰা শিল, চিল এইবোৰ পৰা নৰ্মেল, সেইটো হৈয়ে যায়।
উম।
এইটোৱে অলপ সাৱধানতা ল'ব, ল'ব লাগে, এইটো বিষয়ে মানুহে।
কি কৰিবা এতিয়া, নলয় যেতিয়া।
উম, বাকী আৰু কোৱা আৰু কিবা, তোমালোকৰ বন্ধ দিছে নে পিছে এইটো এইটোতো ভেকেশচন, মান্থ হয়।
অ', আমি দুমাহ পাইছোতো বন্ধ ভেকেশ্যন, এক্জাম দি পিনে।
দুমাহ, ইমান বন্ধ দিয়ে নেকি?
দিছেতো আমাৰ, মতলপ উম, মই জুলাই তিন তাৰিখে অহা। তাৰ পিছত এতিয়াটো মই হেৰিত যাম আমাৰ উম, ছাব্বিশ মানত যাম আৰু। জুলাই জুনৰ তিন তাৰিখে অহা।
অ, তেতিয়াহ'লে জুলাই মানে ভালে মানে মানে ঘৰত মানে, ভালেখিনি টাইমে অলপ কতালা মানে হোষ্টেলত থকা নেকি তুমি?
অ, হোষ্টেলত থাকো।
অ, কোনটো কলেজ বা ইউনিভাৰ্চিটি?
তেজপুৰ ইউনিভাৰ্চিটি।
তেজপুৰ-তেজপুৰ-তেজপুৰ অ, তেজপুৰ ইউনিভাৰ্চিটি। নামটো শুনিছো মই বহুত-বহুত ভাল হয়।
তেজপুৰ ইউনিভাৰ্চিটি চিনি নোপোৱা?
আৰু যোৱা নাই নহয়। গলেহে গম পাম শুনিছো নাম শুনিছো মই।
অ',
নহয় মই যোৱা নাই নহয় গ'লে মই চিনি পাম কেনেকুৱা হয়, ইউনিভাৰ্চিটিটো কি হয়?
অ, আহিবা-আহিবা কেতিয়াবা আমাৰ ইউনিভাৰ্চিটি ফুৰাম।
অ
জান নাই মেইন কথা,
কি বস্তু?
নিৰিবি তুমি কিতাপ চিতাপ পঢ়া নে নপঢ়া?
আহ, মই সঁচা ক‌ও। মই এইবোৰ নপঢ়ো মই অলপ বেলেগ বস্তু পঢ়ো মানে।
অ',
মোৰ মানে ইতিহাসৰ ষ্টুডেন্ট ইতিহাস-ইতিহাস বহুত ভাল পাও।
অ',
মই এইবোৰ নিৰিবিলি বুলি, মই ইতিহাসত বেছি অলপ পঢ়াত গুৰুত্ব দিওঁ অলপ।
অ',
তুমি পঢ়া নেকি এতিহাস?
নাই-নাই, মই-মই ইতিহাসতো নাই, মই নিৰিবিলিতো নাই, কতো নাই মই।
মই নিৰিবিলি এইবোৰ নপঢ়োঁ মই ইতিহাস পঢ়োঁ, ইতিহাস মানে এই আগৰ যি ৰজা মহাৰজাৰ ফল আছে বিৰত বিষয় যে আমি শুনো ইমান আগতে চছিয়েল চাইঞ্চেয়ত পাই পাইছিলানে নে পোৱা নাছিলে ইমান আগৰ ইমান বহুতো কৈছিলে প্ৰতাপী ৰজা বহুতো ডাঙৰ-ডাঙৰ কাম কৰিছিল আৰু কিবা শুনি থাকো, মই ভাবো এইবোৰ অলপ জানিব মন যায় ন।
তুমিতো তেতিয়া তুমি তেজপুৰ চহৰখননত আহিব লাগে তুমি যদি ইমান ইতিহাহ পঢ়িছা।
যাম-যাম গম পাওঁ তেজপুৰ যাব লাগিব।
উম, তুমি যদি ইতিহাসৰ তুমি যদি ইতিহাস পঢ়ি ভাল পা তই তেজপুৰ খনটো ডেফিনেটলি তুমি চাব লাগে পঢহিবানে আহিব লাগে তুমি।
যাম-যাম। সময়তবাৰ পালে যাম বুলি ভাবিলো মানে সেইটোয়ে মানে ইতিহাস মই আগতে ভাল পোৱা নাছিলো। এ মাজতে কিবা এটা ঘটনা হৈ গ'ল তাৰপিছত আৰু ভাল লগা হৈ গ'ল তাৰিছত আৰু মানে ইতিহাসৰ বিষয়ে ম অলপ ৰিচাৰ্চ কৰি ভাল পাওঁ আজালি মই নতুন-নতুন কথা গম পাও। অু
ঘটনাটো বহুত ডাঙৰে আছিলে। চাগে এটা কাৰণে তুমি ইতিহাস পুৰা পঢ়ি ল'লা, ভাল পোৱা হৈ গ'লা।
এ মানে আগতে মানে চাইছিলো মানে টিভিত চাইছিলো এনে এটা কাহিনী চাইছিলো মানে। এটা চিৰিয়েল চাইছিলো মানে যেতিয়া সৰু আছিলো বাচ্ছা আছিলো গ'ম নাপাওঁ।
অঁ।
তই এই ৰজাজনৰ বিষয়ে মই অলপ কাহিনীত চালো মই। এই চন্দ্ৰগুপ্ত ৰ্মৌয্য নাম শুনিছেনে?
উম, শুনিছো।
মই ইয়াৰ ৰ কাহিনীটো অলপ চালো, চাই মই ভাবিলো কোন হয় অলপ জানিব মন আছে। তাৰপিছত
অ'।
তেতিয়া মই ক্লাছ চছেভেন ন ছিক্সত পালো, তাতে আৰু সমাজ বিজ্ঞান যে আছিল ছচিয়েল চাইন্স, তাতে মই পালো ইয়াৰ বিষয়ে পালো অলপ। অকমান মানে বেছি নহয় অলপ মানে অলপ গ'ম পালো কোন আছিল কি আছিল কেনেকে ৰজা হ'ল ত' সেনেকে মানে তাৰপাছত মই ভাল লগা হৈ গ'ল ইতিহাস চাবজেক্টটো, তাৰপাছত মই এতিয়াও সেনেকে পঢ়ি থাকোঁ মই ইতিহাসৰ বিষয়ত যিমান পাৰোঁ নতুন নতুন ৰজা নতুন নতুন বিষয়ে পঢ়ি থাকোঁ। আমাৰ গো গোটই অকল ভাৰতৰো নহয় গোটেই পৃথিৱীৰে যিমান ডাঙৰ ডাঙৰ ৰজা আছে চবৰ বিষয়ে অলপ চাই আছোঁ। বাকী? তোমাৰো কিবা হবি থাকে তোমাৰ এনে কি হবি আছে? যেনেকুৱা মোৰ এনেকুৱা ইতিহাস ভাল লাগে।
মোৰ তেনেকা নাইয়ে তেনেকা। তেনেকা বুলি ক'বলৈ।
থাকিব লাগে সকলোৰে থাকে নহয় এটা নহলে এটা হবি কিবা এটা।
মোৰ তেনেকাে একো হবি বুলিবলে নাই ক'বলৈ গ'ল। চাহলাব লাগিবানে
অ' আচ্ছা সেইটো তোমাৰ কথা। মানে নহয় সকলোৱে থাকে, কিছুমানে কবিতা লিখি ভাল পায়, কিছুমানে গান গাই, কিছুমানে খেলি ভাল পায়, সকলোৰে কিবা নহয় কিবা এটা থাকে আৰু।
উম হয় বাৰু বাট মোৰ তেনেকা নাই ক'বলৈ গ'লে।
আচ্ছা, সেইটো তোমাৰ কথা আৰু মই এইটো ক'বতো নোৱাৰো। বাকী আৰু কোৱা? এনে কিবা কৰি তুমি কিবা এটা বস্তু আছে যিটো কৰি মানে ভাল লাগে নিজৰ তোমাৰ মনটো শান্তি অলপ শান ভাল লাগে মানে কিবা এটা কাম থাকে সবেই কৰি ভাল পায় এনেকুৱা।
তেনেকুৱাতো মই একো নাইয়ে তেনেকুৱা কবলৈ গ'লে মই তেনেকুৱা।
উ কি কোৱা।
অ' মোৰ মানে মানুহজনী অলপ বেলেগ।
অলপ মানে বহুতে বেলেগ হেন পালো মই। মানে বহুত মানুহৰ লগত মই কথা পাতিছো লাইফত তোমাৰ ৰ্ফাষ্ট ম মানে একো চব বস্তুৱে ভাল লাগে মানে কবলৈ
ঠিকে পিছে কিবা দান চা নো খোৱা কোৱা ডান্স চানস একো নকৰা নেকি?
এইটো যে, টোটা ফুটা ডান্স বুলি যে কয় যে আইম ফেয়াৰৱেল, ফেয়া ফেচাৰ্চ, তেনেকোৱা বোৰত যে কৰোঁ, ফাংচন বোৰত
মানে ষ্টেজত নে ষ্টেজত নে নৰ্মেলী? ফ্ৰেণ্ডছৰ মাজত যে কৰে সেইটো? ৱা ভাল চোন তেতিয়াহ'লে।
ছৰ লগতো কৰোঁ, ষ্টেজতো কৰোঁ।
মানে বিহু চিহু এইবোৰ, চব জানা মানে!
বিহু মই ইমানকে নাজানো। বাট, শিকিছিলো মাজতে। বিহু নাজানো মই ইমানকে।
অ' সেইটোয়ে পাহৰি যায়, মানে সময় হ'লে পাহৰি গৈছা চাগে। বহুত দিন যে হ'ল, আই থিংক এইটোৱে কাৰন হ'ব।
নাই, মই সৰুৰ পৰা বিহু নানাচ, নায়ে নচা।
অ'
মাজতে শিকিছিলো, আমাৰ ৱৰ্কশ্বপ এটা হৈছিলে কলেজত ত' তেতিয়া শিকিছিলো আৰু। ত' তাতে ষ্টেজত প্ৰগ্ৰেম কৰি হেৰি কৰিছিলো, পাৰফৰ্ম কৰিছিলো। তাৰ পিছত,
আজিলৈকে মই বিহু নাচাই নাই
অ' সেইটো আৰু, মই আৰু কি ক'ম
আহ তুমি এনেই হেৰি, কি আছিলে তুমি ফাইনেন্সত, তুমি তোমাৰ ডিপাৰ্টমেন্ট ফাইনেন্স ন?
অ' ফাইনেন্স হয় মোৰ
হে মানে হে তেনেকুৱা, কি কি মানে হেৰি আছে? কি কি লাইনত তুমি এনেকা জব কৰিব পাৰা সেইটোৰ হেৰিটোত?
আচ্ছা, মানে জব মানে ফাইনেন্স নহয়, আমি মানে কমাৰ্চৰ হয় ন' ত' মই মানে বেংকতো চাকৰি পাব পাৰোঁ, যদি অলপ এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব।
হম
এক্সাম দিলে বেংকবোৰত, এইবোৰ চৰকাৰী ডাঙৰ ডাঙৰ যে বেংক যে আছে, সেইবোৰত পাব পাৰোঁ। নহ'লে নৰ্মেল এইটো চিয়ে যে, চিয়ে নাম শুনিছানে?
চি এ!
চাৰ্টাৰ একাউটেণ্ট।
উম না।
অ' এইটো আমাৰ চাৰ্টাৰ একাউণ্টেণ্ট, সেইটো কাৰণে সেইটো মানে অলপ বেছি কঠিন হয়, বহুত কঠিন হয়। চি এ আণ্ডাৰত কাম কৰিব পাৰো, তাছত, বিল চিল যে বনাই যে যিকোনো বিল
অ'
মানে যিকোনো বিল বনাব পৰা আমাৰ সেনেকুৱা মানে এইবোৰ শিকা হয়, আমি মানে সেইবোৰ ইজিলি ঠিক কৰিব পাৰোঁ, মানে সেনেকুৱা। মানে হিচাপৰ কাম কৰি মা মানে সহজতে কৰিব পাৰিম
মানে সেইটো হয়, যি কি য'তে ত'তে যাও কামটো পাই যাম। কাম পাই যাম মানে আমি সেনেকুৱা আৰু
অ' তোমাৰ ফিউচাৰ পুৰা ফিক্স হৈ আছে দে অ' কেৰিয়াৰ।
ফিউচাৰ ফি
কেৰিয়াৰ পিছতে ফিউচাৰ নহয় দেই, কেৰিয়াৰ।
কাৰিয়াৰো ফিক্স নহয়, ফিউচাৰো ফিক্স নহয়, একো ফিক্স নহয়।
অ'। তুমি এম বি এ কৰা, এম এম বি এ কৰিম বুলি ভাবিছা ন', ইয়াৰ পিছত
অ', ভাবিটো আছো, এইটো পইচা বহুত লাগে ন' সেইটো কথা আৰু।
এনে ক'ত কৰিম বুলি ভাবি আছা, ভাবিছা মানে।
মইতো, এটোয়া ভবা নাই, এইটো পিছত আহ অনলাইনে কৰিম চাগে।
অ'।
ইমান আৰু কলেজত যাই কিনে বহুত লাখ লাখ টকা লাগে, অনলাইন যদি অলপ কমত হৈ যায় বোলে।
উম।
সেইটোৱে আৰু মই চাওঁ কি কৰোঁ আৰু।
চবৰে বেলেগ, বেলেগ হয় ন'। মেইন কথা এইটো, মানে উম।
বুজিছোঁ, বুজিছোঁ তোমাৰ কথাটো, মই একদম যি কৈ আছা।
বাকী আৰু সেইয়াই আৰু, পিছে গধূলি ক'ৰবাত যাই আছ, ক'ৰবাত যাই আছা নেকি তুমি?
নাই, আমাৰ ফালে গধূলি হোৱা নাই এতিয়ালৈকে, ৰ'দ পৰি আছে পুৰা ৰ'দ দি আছে গৰম। পুৰা।
কোৱা তাতে ৰাতি কেইটাত হয়? মানে
আমাৰ হা, আডাৰ চিক্স থাৰ্টি মানৰ পৰা ষ্টাৰ্ট হয় আৰু আন্ধাৰটো।
অ', আচ্ছা।
তোমালোকৰ ফালে আন্ধাৰ হ'লেই নেকি?
উ নাই, নাই হোৱা নাই এতিয়ালৈকে, হ'ব দেৰি আছে অলপ আমাৰো।
আমাৰ ফালে পুৰা ৰ'দ দি আছে এতিয়ালৈকে, যেন একদম তিনটা, চাৰিটামান বাজি আছে, অ', তিনটামান। তেনেকুৱকা ধৰণৰ ৰ'দ দি আছে পুৰা।
ঠিকে দিয়া আছো।
পৰিছে।
আমাৰ ফালেটো নকবা গৰমৰ নামটোোৱে নকবা, আমাৰ ইয়াতে যি গৰম দি আছে ইয়াতে।
অ'।
আমাৰ এতিয়া মানে ৰাজস্থানত যেনেকা গৰম সেনেকা গৰম দি আছে।
আমাৰ ফালেও চেম, চেম।
আছিলেহে ভাবিছিলোঁ অকনমান ঠাণ্ডা পৰিব, নাই বৰষুণ দিয়াৰ পিছত বেছিকেহে গৰম উঠিছে।
মানে উম, সেইটোৱে মানে গৰমটো মানে কি, পিতিয়াই মাৰে যে গৰম দি ৰ'দ চ'ত দিলে যে, একদম গৰমটো যে শুহি লৈ যায় মাত টো, মাত এতিয়া গৰম এটা ভাৱটো থাকি যায়, বৰষুণবোৰে গৰম ভাৱটো ওলাই আনে, ত' সেইটো কাৰণে এনেকুৱা হৈছে।
উম। তোমালোকৰ মানে বৰষুণ-চৰষুণ দিয়া নাই নেকি এনে?
নাই দিছিল আৰু আগতে দিছিল এতিয়া